অ।
কি কৰি আছ?
শুনিছ নাই?
শুনিছো।
কাৰেন্ট আছে নে তহঁতৰ ফালে? নাই কোৱা এনেই পৰি আছো বিচনাতে। অ, অ আজি বতৰটো ধু ধুনীয়া কৰিছে ন?
উম।
ৰ'দ-চত দিয়া নাই।
ৰ'দ নাই, বৰষুণো তেনেকে দিয়া নাই।
অ, অ। অ।
ইমানেই গৰম। ঘৰটোৰ ভিতৰতো থাকিব নোৱাৰি, বাহিৰটো থাকিব নোৱাৰি। গোটেই মানুহবোৰৰ গৰমতে পুৰা বেমাৰ হৈছে।
উম, মোৰো সে মোৰ বিষ। জ্বৰ হৈছিলেই পাইছিলেই। তাৰপিছত লগে লগে টেবলেট খাই, হা, হা? এতিয়া ভাল পাইছো, টেবেলট খালো।
হা? অ। অ গলো।
অ সেইদিনাখন গলা নে কি?
অ, অ।
উম, এইখিনিতে ইয়াৰ পৰা লৈ যাবি। উফ। মাহঁত কি কৰিছে? হেল্ল হেল্ল হেল্ল'। হেল্ল'।